অ' আপুনি শুনা পাইছানা?
অ' পাইচো-পাইচো-পাইচো পাইচো।
বা ঠিক আছনে আপুনি এইকেদিন?
ভালে আছো, আপুনি ভালে আছে চাই
হয় মইয়ো ভালে ভালে আছো বৰ্তমান এ, এইকেইদিন বতৰটো আপোনাৰ ফালে কেনে চলি আছে?
বতৰ এইকেইদিন বহুত গৰম আৰু এতিয়া বতৰ মানে বহুত গৰম হৈ আহিছে এতিয়া।
এ, চেমে হয়। আমাৰ ফালেও বহুত গৰম হয়, হয় আ, হয়। এতিয়া আপোনাৰ লগত মই কেইটামান বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবি আছো। আপুনি সময় দিব পাৰিব না?
হয় হয় হয় পাৰিম বাৰু পাৰিম পাৰিম।
আহ যিটো মানে আমাৰ যিটো। জীয়াই থাক থাকিব লাগিলে আমি। বহুত খাদ্য খাব খাব লাগে ন এ। সেইবিলাক খাদ্যৰ বিষয়ৰ ওপৰত আপুনি অলপ কৈ দিব পাৰিব নেকি।
হয় হয় হয় ক'ম বাৰু এতিয়া কেনেকুৱা এতিয়া প্ৰশ্নকেইটা সুধিব পাৰি বাৰু এয়া।
অ যিটোৰে মানে আমাৰ এ। কিছুমান বহুতে কিছুমান খাদ্য খাই কিনে বেমাৰ- চেমাৰ হয়। কিছুমান খাদ্য খাই কিনে বেমাৰটো মানে গুচাই দিব পাৰে। সেইবিলাক বিষয়ৰ ওপৰত আপুনি অলপ বুজাই দিব। হয়।
খাদ্য বুলি ক'লে এতিয়া মানে মানুহে পেট ভৰাবলৈ খায় হয় নাই এতিয়া আমাৰ মানে ভাৰতত। হ'লে মানে মানুহে পেটটো ভৰিলে তাৰ মানে খাদ্যতো খোৱা হ'ল বুলি ভাবে আৰু মানে বহুত বেছি। বেছিকে খালেহে মানে খাদ্য খোৱা হয় আৰু কিন্তু মানে আৰু অ। কিন্তু চাইণ্টিফিকেলি চাব গ'লে খাদ্য খোৱাাতটো মানে নিউট্ৰিচিয়ন থাকিব লাগে তাত। মানে কিছুমান ভিটামিন থাকিব লাগিব মীনাৰেলছ থাকিব লাগিব যিটো। খালে মানে আমাৰ মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু যিখিনি মানে। যেনেকৈ মানে এতিয়া গৰম দিনৰ খাদ্যটোত আহ। ঠাণ্ডা দিনত খাব নোৱাৰি প্ৰায় মানে আৰু ঠাণ্ডা দিনৰত খাদ্য কেইটা গৰম দিনত খাব নোৱাৰি। এতিয়া গৰম দিনত যেনেকুৱা অলপ ঠাণ্ডা খাদ্যবিলাক খাব পাৰি। যিকেইটা মানে শৰীৰৰ কাৰণে ভাল আৰু মানে। খাই অ আৰু খাদ্য খাওঁতে চাব লাগে যে খাদ্যত মানে কি কি মানে। নিউট্ৰিচন পোৱা যায় মানে কি কি মানে ভিটামিন পোৱা যায় খাওঁতে এইখিনি। মানে লক্ষ্য ৰাখিব লাগে আৰু মানে এতিয়া চাপ'জ যদি আহ এতিয়া। মানুহটোৰ মানে গাটো চাইয়ো কথা মানে এয়া মানুহতো যদি বেছিকে শকত আছে তেতিয়া হ'লে মানে। মানে।
অ।
কি বুলি কয় কেলৰিজ অলপ কমকে ল'ব লাগে মানে কাৰ্বহাইড্ৰেটটো অলপ কমকে ল'ব লাগে আৰু প্ৰটিন জাতীয় খাদ্য। যেনেকা প্ৰটিন জাতীয় খাদ্য দিম মাংস তেনেকুৱাকে মানে খাব পাৰি আৰু মানে আৰু য'ত মানে। তেল তেল জাতীয় বস্তু কমকে খাব লাগে আৰু যদি চাপ'জ। আৰু যদি মানুহতটো যদি ক্ষীণ থাকে বা কেনে অলপমান বেমাৰী থাকে তেতিয়া। অ তাৰ। আৰু কি বুলি কম মাংস বাঢ়িবৰ কাৰণে যেনেকুৱা মানে কি বুলি কম। বেছিকে মানে তেলজাতীয় খা খাদ্য খাব লাগিব। লগতে প্ৰটিন প্ৰটিন জাতীয় খাদ্য খাব লাগিব লগতে আৰু তাৰ লগত। মানে কাৰ্বহাইড্ৰেট জাতীয় খাদ্যও খাব লাগিব তাতে।
হয়।
তেতিয়া মানে শৰীৰৰ কাৰণে ভাল হ'ব আৰু স্বাস্থ্যৰ কাৰণে। আৰু বেমাৰৰ কাৰণটো ভিটামিন যেনেকৈ শাক পাচলি। শাক পাচলিটো থাকিবই লাগিব বেমাৰৰ কাৰণে মানে ভি ভিটামিন মিনাৰেল বিলাক বহুত বেছিকৈ থাকে তাত। এইখিনি মানে শাক পাচলি নাখালে আৰু মানে নহ'ব আৰু শাক পাচলি। শাক পাচলি খাবই লাগে মানে পৰাপক্ষত মানে আৰু উম।
এইখিনিতে এটা প্ৰশ্ন আহ যিহেতু মানে আমাৰ। কিছুমানে গাঁও এৰিয়াত বা টাউন এৰিয়াত মই যাই পোৱা নাই বৰ্তমান। টাউন এৰিয়াৰ বিষয়ে মই বেছি নাজানো আ যি। টো আমাৰ গাঁও এৰিয়াত মানে। চবে মানে নিজৰ একদমবাৰে সৰু ল'ৰা ছোৱালীত যিটোনেকি মানে। পাঁচ বছৰ ছয় বছৰ বা দহ বছৰেীয়া হ'ল আহ। একদম মানে নিজৰ মা দেউতাই মানে খুব বেছিভাগে মানে। এ মাংস বা মাছ খুৱাই দিয়ে এইটো। এইটো বিষয়ত আপুনি কিবা কব বিচাৰে নেকি?
অ মাংস মাছটো খোৱাতো ভাল বেয়াও নহয় খাব লাগে। অ। কিন্তু মানে খোৱাটো মানে মাংস মাছটো মানে কি বুলি কয় বেছিকে। খোৱাও ভাল নহয় কাৰণ মানে আমাৰ যোনটো মানে। শৰীৰত যোনটো ডাইজেছনৰ মানে যোনটো সময়খিনি লাগে।
হয়।
এইখিনি মানে। বহুতখিনি কষ্ট হয় মানে আমাৰ যোনটো ডাইজে ডাইজেষ্ট কৰা কাৰণ প্ৰটিন ৰিটচ। খাদ্য থাকে হয় নহয় বহুত প্ৰটিন থাকে তাক হজম কৰণ। হজম কৰোতে আৰু কমপ্লেক্স ফুড থাকে সেইকাৰণে মানে হজম কৰোতে বহুত খিনি টাইম লাগে। এতিয়া কিছু আজিকালি প্ৰায় মানুহে মানে ভেজি। টেবুল খাবলৈ মানে শাক পাচলি খাবলৈ আৰম্ভ কৰিছে কাৰণ মানে মাংস মাছ খাই থকাটো মানে এটা শৰীৰত প্ৰভাৱো পৰে আৰু লগতে মানে এটা কি বুলি কও মানে বেলেগ এটা জীৱক হত্যা কৰাও হয় যায়। আৰু তাক জীৱ হত্যা কৰি খোৱা হয় তাকে তাক মানে কি বুলি কও মানে ভাল নহয় মানে তেনে ধৰ মানে আৰু আৰু মানে প্ৰায়তো বাৰু কি বুলি কম মানে ল'ৰা ছোৱালী মাংস খাব লাগে কাৰণ মানে মানুহৰ মানে কি বুলি কয় যিমান খিনি মানে নিউট্ৰিচন থাকে সেইখিনি মানে মাংসৰ পৰাই মানে পোৱা দেখা যায় মানে যিমান খিনি মানে ডক্তৰ কেইটাই কয় মানে আৰু এতিয়া আমিতো বাৰু ইমান ভালকে কিবা নাজানো কিন্তু ডক্তৰসকলে কোৱা মতে মানে মাংস খাব লাগে মানে আৰু। আৰু শাক পাচলি আহ শাক পাচলিও থাকিব লাগে কিন্তু মাংসটো মানে যোনটো মানে শাক পাচলিত থাকে যিখিনি মানে বস্তু খিনি মানে অমেগা থ্ৰী কেইটা মানে কিন্তু মানে কি বুলি কওঁ মাছ বা মাছ বা মাংসত পোৱা যায়। কিন্তু শাক পাচলিত সেখিনি মানে পোৱা নাযায় মানে ফল মূল খাব লগা হ'ব মানে। তাৰ সলনি ব আৰু অ আৰু আমাৰ অ আৰু আমাৰ গাঁৱত মানে তেনেকুৱাতো অ কি বুলি কয় তেনেকুৱা ফেচিলিটিটো নাই যদি বোলে মাংস মাংস নাখায়টো ফল মূল খাব দিব বা কিবা এটা ভিটামিন টেবলেট আনি দিব। সেইকাৰণে মানে আমাৰ গাঁৱত মানে প্ৰায় ভাগ মানে মাংস মাংসটো মানে খোৱাটো মানে প্ৰয়োজন আৰু কচুও তেনেকুৱা হয়। কষ্টও কৰিব লগা হয় আহ তাৰ কাৰণে শক্তি লাগে। শক্তি আৰু ক'ৰ পৰা আহিব আৰু এ খালেহে আহিব এইখিনিই আৰু।
হয় ইটো ধৰা যিটো মানে কিছুমানে কয় আৰু বেছিকৈ মানে মাছ মাংস খালে কিছুমান মানে পেটৰ প্ৰব্লেম বা যিকোনো মানে হয় হয়। যিটো মানে এ কিছুমানে কয় আৰু বেছিকে মানে মাংস চাংস খাই থাকিলে মানে গেষ্ট্ৰিক হয়। আহ একচুৱেলি আপোনাৰ মতে অ একচুৱেলি আপোনাৰ মতে যিটো মানে গেষ্ট্ৰিক যিটো গেষ্ট্ৰিক এইটো কিদৰে হয় আপুনি অলপ কৈ দিব পাৰিব নেকি?
অ গেষ্ট্ৰিক হোৱা কাৰণটো হ'ল মানে খোৱা লোৱা মানে ঠিক সময়ত নাখালে। ঠিক সময়ত নাখালে তেনেকা মানে গেষ্ট্ৰিক হয় বুলি মানে শুনিছো এতিয়াতো হোৱা নাই বাৰু কিছুমান মানে মানুহ বিলাকে মানে নিজৰ মানে খোৱাৰ মানে সময় নাথাকে ৰাতিপুৱা কেতিয়াও মন দহটাত খালে এঘাৰটাত খালে ৰাতিপুৱাই যেতিয়াই তেতিয়াই চাহ খাই দিলে যেতিয়া তেতিয়া ভাত খাই দিলে সময় নাথাকে মানে আৰু খোৱাৰ খোৱাৰ মানে যোনটো মানে গেপটো মানে বেছিকৈ ৰাখিলে মানে
অ।
মানে গেষ্ট্ৰিক হোৱাৰ মানে চান্স থাকে, আৰু মানে আৰু আৰু বেছিভাগ মানে কোৱা মতে মানে এই চাহটো মানে যেতিয়াই তেতিয়াই খাই গাখীৰ চাহ খাই দিয়ে আৰু বাহিৰৰ আৰু বাহিৰৰ খাদ্য খায় মানে, দিনটো একো নাখালে তাৰপিছত বাহিৰৰ হোটেলত খাদ্য খালে তেনেকুৱাত মানে গেষ্টিক হোৱা দেখা যায় আৰু মানে মানুহৰ।
মানে মই এইটো অলপ গম পোৱা মতে মানে অলপ জনা মতে যিটো গেষ্টিক গেষ্টিকটো মানে এ মানে, বেছিকৈ মানে প্ৰটিন থকা বস্তুখিনি খালে হয় বোলে।
অ, প্ৰটিন থাকে মানে প্ৰটিন খাদ্য খাই পেলাই মানে কা কাম-চাম নকৰিলে বেছিকে।
হয় মানে হয়, প্ৰটিনটো মানে আমাৰ প্ৰটিনটো মানে আমাৰ পেটত যাই কিনে মানে সোনকালে ডাইজেচনটো হয় আৰু।
অ হয়টো অ তাৰ কাৰণে কাম কৰিব লাগিব, অ, অ অ। কাম নকৰাকে যদি খাই বহি থাকিল তেতিয়াও হৈ যায় আৰু এতিয়া হয় গেছো হয়, উম।
হা, কিছুমানৰ মানে বহুত মাংস - চাংস খাই থাকিলে মানে বহুত বছৰ মূৰত টিউমাৰ - চিউমাৰ হৈ যায়।
অ টিউমাৰ্চ অ, এইটো হয় বুলি কব মানে বস্তু কেইটা মানে মই ক'লো নহয়, হজম কৰোতে টাইম লাগে বস্তুকেইটা, এইখিনি মানে বস্তু বিলাক যেতিয়া মানে জমা হৈ থাকে আমাৰ বডিত
হয়।
চাও যদি কাম - বন নকৰে ত হজম হ'বতো বহুত টাইম লাগিব এতিয়া তিনি আ টাইম লাগিব যিহেতু টাইম লগাৰ মানে যদি আৰু যদি একেবাৰে একো নকৰে তেতিয়াটোতো কিমান টাইম লাগিব কোনো ঠিক নাই। বেমাৰী যদি মানুহজন বেমাৰী, মানুহজন যদি বেমাৰী বেছি মানে প্ৰায় মানে প্ৰটিন খাদ্য মানে অলপমান মানে লিমিটত খুৱাই ভাল মানে নহলে মানে বেমাৰ বেছিকে হোৱা চাঞ্চ থাকে।
হয় হয়, আ কিছুমানৰ মানে আহ এইখিনিতে এটা প্ৰশ্ন মনত আহিছো। যিটো মানে, এ এতিয়া গৰম দিন হয় ন সেইটো গৰম দিনত মানে চবৰে বেছিভাগে মানে জণ্ডিছ হয়।
অ জণ্ডিছ হয়।
অ জণ্ডিছ হয়, জণ্ডিছটো কিহৰ কাৰণে হয় আপুনি অলপ ক'ব পাৰিব নেকি?
অ জণ্ডিছটোতো তেনেকৈ বাৰু মই ইমান জ্ঞান নাই জণ্ডিছ ওপৰত কিন্তু মানে আ জাণ্ডিচ মানে কি বুলি কম মানে খোৱা-লোৱাৰ পৰাই হয় বুলি ক'ব পাৰি আৰু মানে খোৱা লোৱাৰ গৰম ত কাৰণে গৰমটোত এতিয়া মানে মানুহৰ কি বুলি কওঁ মানে মানুহে পানী, পানী খোৱা বা
পানীৰ ওপৰৰ পৰা হ'ব পাৰে বা খাদ্য যিকোনো খাদ্য খায় পৰে গৰমত। আৰু গৰমত মানে যেতিয়া জ্বৰ, জ্বৰ যদি হৈ যায় মানে মানে কয় মানে আৰু মানে জ্বৰ যদি হৈ যায় তেতিয়া মানে বাহিৰত ওলাব নালাগে আৰু মানুহে কি কৰে, জ্বৰ হলত ৰ'দত অলপ কাম - চাম কৰে তে তিয়া মানে জণ্ডিছ পোৱা দেখা যায় আৰু তেতিয়া।
হয় এতিয়া অ জণ্ডিচ - চণ্ডিছ মানে এইটো গৰম দিনত বহুত হয় না ইয়াৰ কাৰনে মই আপোনাক কৈ দিলো, আ আপুনি কৈ দিলে পানীৰ পৰা হয় বুলি। এতিয়া মানে গৰমত মানে কিছুমানে বহুত তে মানে ঠাণ্ডা পানী খায়, ঠাণ্ডা পানী খোৱাটো মানে আহ আপোনাৰ মতে ভাল হয় নে নহয়?
অ, আমাৰ বডিটো মানে তেনেকুৱা নহয় যে মানে ঠাণ্ডা পানী খাব লাগে কিন্তু আমাৰ বডিটো মানে কি হয় বডিৰ টেম্পেৰেচাৰত মানে যোনটো থাকে মানে আমাৰ যোনটো চাপ'জ বডিটো বডি যিমান টেম্প্ৰেচাৰ ইমানটো তে অলপমানে পানী মানে টেম্প্ৰেচাৰ কম খাব লাগে মানে বেছি ঠাণ্ডা খালে কি হয় বডিটো মানে কষ্ট পায় মানে পানীটো কাৰণ গৰম কৰিব লগা হয় যে সি অংগে ভিতৰত মানে সেইকাৰণে প্ৰায় পাৰিলে মানে ঠাণ্ডা পানী খাবই নালাগে মানে পাৰিলে মানে মানে
হয় এতিয়া মোৰ সময় হৈ গ'ল আ। ন পৰা বহুত কথা আ জানিলো নজনা কথাবিলাক মই জানিলো আহ ধন্যবাদ থাকিল পাছতো যাতে মানে আ আপোনাৰ লগত কথা পাতিব পাৰিম বুলি মই আশা ৰাখিছো। এতিয়া মই এ আমাৰ আলোচনাটো এইখিনিতে কৰিছোঁ বুলি কৈ দিছোঁ ঠিক আছে ঠেংক
হব হয়।